অহ বন্ধু কি খবৰ?
অ ভালেই ভালেই।
আহ এতিয়া বৰ্তমান ক'ত আছা? মোৰ ভালে, বৰ্তমান ক'ত আছা অহ? অ', বাকী এইবাৰ তোমালোকৰ বোলে খেতি বাতি কেনেকুৱা চলিছে?
অ', খেতি বাতি বৰ্তমান ঠিকেই আছে বাৰু কৰা হৈছে অকমান।
অ', তোমালোকৰ ঘৰত খেতি কৰা ন। অহ কি, কি ধানৰ খেতি কৰা?
এ কি, কি জানো এইটো তোমাৰ হেৰি কি আছিলে।
অহ।
এই ৰঞ্জিত।
অ', ৰঞ্জিত পাইজোম এইবোৰ বেছি কৰা হ এই এইবোৰ আমাৰ ইয়াত এ তোমালোক মানে তাত বেছি চলে নেকি এইবোৰ ৰঞ্জিত পাইজোঙ এনেকুৱা।
উম, উম বেছিচলে।
অ', বাকী তুমি এনে খেতি পাতিত লাগিছিল ইচ্ছা নাই নিজে গৈ পিনি।
আহ গৈছোঁ।
মাছ, মাছতটো কিন্তু বহুত ওলায় বুলি শুনিছোঁ।
ওলাই।
অ এইবোৰ কি মাছ এনে তোমাৰ লোকেল ম পুঠি চুঠি মাছ ন।
অ পুঠিটো আজিকালি ইমান নাই কম পৰিমানে ওলাই পুঠি। গাৱৈ ও কণী কণী
উ আগতে আগতে তোমাৰ এইবোৰ চেপা হওক নহবা তোমাৰ জাকৈ হওক বা ফাঁচি জাল হওক, মানুহে বেছি ধৰিব নোৱাৰে। আজিকালি ইমান, এইটো কমি গৈছে মানে মানুহৰ ব্যস্ততাটো বাঢ়ি গৈছে সেইকাৰণে মানে, সেইবিলাকো কমি গৈছে। আগতে এতিয়া আমি কিমান কেঁকুৰা ধৰো কেঁকুৰা গাঁতত আমি হাত বাৰ কিমান কেঁকুৰা ধৰোগে। বা চেপা পাতোঁ বা ট্ৰেক্টৰে হাল বালে পাছে পাছে যাওঁ মাছ ধৰিবলৈ।
উম।
কিন্তু এইটো মানে এইবোৰ চব ব্যস্ততাৰ কাৰণে চব কমি গৈছে মানে এতিয়া
উম।
তই আগতে বাকী তোমাৰ এতিয়া তোমালোকৰ খেতি বাতি হ'ল নাই?
নাই, নাই, হয় দিয়া। হাল বাইছোঁ, হাল বাই পেলাই আলি দি আছোঁ।
অ'।
উম।
ভাল আৰু তোমালোকৰ আ, সেইফালে পানীটো কেনেকুৱা আছিলে? বৰ্তমান পথাৰত পানীটো
আ, পানীটো পানীটো হৈছে এতিয়া বৰ্তমান ব
অ'। কিছুমান জেগাত পানীটো বেছি হৈ গ'লে ধানবোৰ তোমাৰ, মৰি যায় আজিকালি।
অ'।
এই যিটো সমস্যাটো কি বুলি ভাবা তুমি?
হা, হা, হা।
এই পথাৰত যে তোমাৰ খেতিয়ক আমাৰ, আমাৰ লোকেল মানুহবোৰে যে ধান চান ৰুৱে বা তোমাৰ খেতি-বাতিত কৰে, এই পানীয়ে যে কেতিয়াবা নষ্ট কৰে বা অধিক যে, ৰ'দে যে নষ্ট কৰে তাৰ ৰিজনটো তুমি বা তাৰ কাৰণটো তুমি কি বুলি ভাবা?
কাৰণটো কি আৰু এইটো প্ৰাকৃতিক প্ৰাকৃতিক সমস্যা বুলি ক'লেও, ক'লেও বেয়া নহয় আৰু এইটো প্ৰকৃতিয়ে নিজে কৰি দিয়ে আৰু এতিয়া উপায় নাই নহয় আৰু কৰিব কি?
সেইটো হয় প্ৰকৃতিয়ে যি বিচাৰে সেইটোতো হ'বই। কিন্তু তুমি এনে, এনে কিবা এনে-এনেকুৱা কথা মানে, কি কৰিলে ভাল হ'ব? এক্জাম্পল তোমাৰ বৰষুণতো আজিকালি কি হয় কোনোবা এটা জেগাত দিয়ে কোনোবা এটা জেগাত নিদিয়ে বাৰু কোনোবা এটা জোগাত দিয়ে কোনোবা জোগাত নিদিয়ে কি কৰিলে ভাল হ'ব
সেটো তই কি কৰিবা তুমি এতিয়া এ কৰিবলে টো একো কৰিব নোৱাৰি এইটো বা দিয়াতো কাৰণটোতো দিবই বৰষুণতটোতো এনো দিয় দিয়ে ৰ'দতো এনেই দিয়াতো দিবই সেইটো বাও কোনো ৰখাব নোৱাৰে
উম বাকী এনেই প্ৰদূষণ প্ৰদূষণটোৰ কাৰানে এইবোৰ বেছি হৈছে ন আজিকালি
তুমি এটা কাম কৰি পৰা যদি অকল শান্তি ঠাণ্ডা পৰিৱেশ বিচাৰ তেতিয়া তুমি চাৰিওকাষে গছ গছ গছ পুলি ৰুব পাৰা গছ থাকিলে ভাল আও
অ গছ চছ ৰোলে বাৰু সেইটো হয় অ বাকী বেছিকে আমাৰ আমাৰ অসম বা নৰ্থ ইষ্টত উম গৰমটো বেছি হয় মানে আজিকালি মানে
উম উম।
তোমাৰ নগৰ চহৰ বিলাকত আজিকালি নগৰ চহৰবিলাক বুলি বুলিয়ে নহয় আজিকালি গাওঁ অঞ্চলতো গৰম বা অধিক বৰষুণ বেছি হ'ব লাগিছে অধিক বৰষুণ হলেওঁ বেয়া মানে অধিকাকে দি পেলাইছে
উম।
সেইটোবোৰ থাকে সেইবোৰ সমস্যা মানে সমস্যাই দেখাই দি দিছে, বাকী তোমাৰ ওচৰত এনেকুৱা কিবা এনেকা উম প্ৰকল্প বা উদ দ্যোগ আছে নিকি জে যোনে তোমাৰ এনেকুৱা প্ৰভাৱ পেলাব পাৰে প্ৰদূৰ্ষনত
এনেকুৱা উদ্যোগ বুলি বলে এতিয়া ওচৰত আছে এ এইফালে তোমাৰ চাহপাত ফেক্টৰী আছে
অহ
তাৰ পৰা ধোঁৱ নিৰ্গত হৈ পেলাই নি অকণ বেগু প্ৰতিোগিতা হয় বাৰু ওচৰতে আছে ইটা ফেক্ট এইটো ওচৰত নাই অকণ দৃৰত আছে বাৰু।
অ', ইতা ফেক্টৰীবোৰৰ পৰা তোমাৰ প্ৰদূষণ হয় নহয় বাৰু?
ইতাতো পা হ'ব লাগে, হয় হয়।
আহ। ইতা ফেক্টৰীৰ পৰা হয় তাৰ পৰা বহুত কোলা কোলা ধোঁৱা ওলাই ন'।
আহ।
ক'লা ধোঁৱাই মানে অধিক প্ৰ অধিক প্ৰদূষণ কৰে মানে। বহুত বেছি প্ৰদূষণ কৰে। আহ। বাকী আৰু তুমি সংস্কৃ সংস্কৃতি কি কি আছে তোমাৰ ধৰি যোৱা এইবাৰ বৰসবাহ পিল নে নাই বৰসবাহ যিটো প্ৰত্যেক বছৰে পাতি আহে বৰসভাতো তোমালোকে ফালে পাতিছে নাই?
নাই এবাৰ পতা নহ'ল।
অ', কিবা কাৰণত নাপাতিলে নেকি?
অ', এই মানে এইবাৰ নাম নামঘৰৰ ভাগ মানে অকণ ভাঙি পেলাই আহল বহলকে বনোৱা হৈছে।
স
অকণ ডাঙৰকৈ ভালকৈ অকণ বনোৱা হৈছে আগতকে। সেইকাৰণে এবাৰ মানে পাতিবলে অকণ নোৱাৰিলে।
কাৰ্য
এতিয়া আধা আধি কাম হৈ গ'ল আৰু আধা আধি কাম এতিয়া বৰ্তমান আছে বাৰু
আহ এতিয়া ৰ ৱাল উঠিবলৈ বাকী আছে।
অ', নহয় নহয় নহয় এতিয়া তোমাৰ কি ক এতিয়া মানে ৱালো গাঁঠিবলৈ বাকী ঠিক আছে বাৰু ৱাল মানোলৈ কথা নাই
উ।
বহুত কাম এতিয়াও বাকী আছে এতিয়াও বহুত কাম বাকী আছে অ'। হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল'।
শুনি আছা?
হেল্ল' হেল্ল' হেল্ল'
অ শুনি আছা?
অহ শুনিছো অ।
অ ত মাততো অহা নাছিলে কিবা যিহেটো নেটৱৰ্ক প্ৰব্লেম।
অ।
তহাল এতিয়া শুনিছো তোমালৰ এই লাল কথাৰ কথাটো কলা তুমি?
অ মানে এতিয়ালৈকে ব্তমান ৱালো কথা নাই আছে বাও।
ধৰি লোৱা ভাওঁনা চাওন পতা যায় নাযায়।
অ', ভাওনা পাতে অ'। আহ হেল্ল'।
বৰসভালোকক পাতে
নাই নাই নাই একেলগতে। দিনত দিনত বৰসবাহ পাতে আৰু ৰাতি দ এটা ভাওনা পাতে।
তেতিয়াহ'লে এইবাৰ তোমাৰ ভাওনাও নহ'ব তোমাৰ বৰসবাহো নহ'ব ন। আহ।
বাকী তোমাৰ বিহুৰ ৰঙালী বিহু বা ভোগালী বিহু গোটেই ৰাইজে এক একে লাগে পাতে আও পাতে নে তোমাৰ প্ৰত্যেক ঘৰে আজিকালি যিহেতু মানে বিহুটো এটা মানে মানে তোমাৰ হেৰি হৈ পৰিছে তোমা ব্যৱসায় টা টাইপৰ হৈ পৰিছে মানে তুমি তাত
অ এইটো হয়। এই কেইবছৰ নহলেকে মানে আমাৰ গোটেই গাৱৰ মাজে মিতি আৰু পাতোক পাতোং। এই কেইবছৰ মান পা মানে কন মানে চবে পাতে আও
উম আ ব্যৱসায় হৈ পৰিছে তাত তুমি কি কবা মানে আজিকালি বিব বিব হয় এইটো বেছি হৈ পৰিছে বিহুত ন
যদি হেৰি কৰিছে আও এইটো মানে অকমান অপমানে তাতকে মানে মূৰ্খৰ মানুহে নাই বুলি কলেও বেয়া নহয় আৰু।
অ সেইটো হয়, বাকী মাঘৰ বিহুত তোমাৰ এক একেলগে
নাই সেইটো আজিকালি সেইটো আজিকালি মানে অকণ হেৰি নকৰা হৈছে অকণ ঘৰতে সেইটো পতা হয়।
অ একে, মানে তোমাৰ আগতে যেনেকে মানে মানুহৰ মৰম চেনেহ
অ আজিকালি সেইটো মানে ইমান নাইকিয়া হৈ থাকিল বিলুপ্ত হৈ
অহ থাকিব লাগে এইটো মানে তোমাৰ একতিত মিলা মানে বজাই ৰাখে বিহু মানে কি মানে ৰঙালী বিহুটোৱে মানে ও ৰঙালী বিহু, ভোগালী বিহু এইকেইটাই মানে তোমাৰ মানুহৰ মৰম চেনেহ একত মানে একতাটো মানে বজাই ৰাখে, মানে কি কোৱা? বাকী বিহুৱে বিহুতো গাহৰিটো মেইন আৰু। আজিকালি গাহৰি মাংসটো তোমাৰ চবতে মানে চব মানুহে খাব ধৰিছে মানে, মানে স্পেচিফিক যে আহোম মানুহে খাব বা কছাৰী মানুহে খাব নহবা কিবা মিচিং মানুহে খাব এইটো নহয় মানে চবেই খাব লাগিছে আজিকালি গাহৰিটো। প্ৰিয় মাংস আৰু। বাকী ঘৰতে আছা ন?
ঘৰতে অহ।
অ বাকী ভাত পানী খোৱা হ'ল।
ঘত টু দি ইতিয়া বাই মই উঠাই নাই উঠিম হে।
অ তুমি শুই উঠাই নাই মানে? আজি দেৰিকে উঠিছা গত কিবা কামত গৈছা চাগে।
এ নাই ঠা কন দেৰি হয় এত বা
অ। ঠিক আছে বাৰু তেতিয়াহ'লে তুমি শুই লোৱা অলপ। শুই উঠি তোমাক মই আকৌ কথা পাতিম বাৰু।
অঁ ঠিক আছে।
অহ
অ',